হেল্ল'।
হেল্ল'। শুনি আছো। কি খবৰ?
আছো আৰু। তোমাৰ?
এই আছো আৰু। খা-খবৰ নাই যে বহুত দিন?
এয়া, ঘৰতে সোমাই আছো। পৰীক্ষা কনে হ'ল এচ এচ চি?
বেছি পইক্ষা গ'ল আৰু, ইমানটা ঠিক ন'হলে।
উম, হেৰিয়ক চিনি পোৱা নেকি এইটো এ ভাইটি কন যে, ভাইটি কন। উপাসনা বাহঁতৰ লগৰ যে ল'ৰাটো যে মাথাই এইফেলে যে দেহ দা ভায়েক যে
এই চাপৰকে ল'ৰাটো।
অ', চপা ক লাহ কে অকণমান। সি নাইনটি থিত আছে
উম, উম।
সবাৰ পাব কিনেক ৰানিঙত শ্ল'
অ', হাইট টো যদি আছে আকৌ হাইট
হাইটটোতো ইমান মেটাৰ নাই নকৰে।
ক'ত মিটাৰ নপৰে অ', হাইট আছে নি?
আছে।
অয়া কথা নাই।
উম।
কিন্তু ৰাণিংটো দিব পাৰিলে হৈ যাব।
উম।
তোমাৰ কি জানা নাই তুমি ইয়াত যদি ফিল্ডত যদি তেইছ মিনিটত কমপ্লিট কৰি আছা তাত যদি ভাবিছা মই চৌবিছ মিনিটত কম্লিট কৰিমগৈ বুলি।
উম।
কমপ্লিট কৰিব নোৱাৰা।
এই এতিয়া সেই, সেই হেৰি যে যিটো উ ভাইটিকণ যে, যে দৌৰি যে আছে সি নদীত দুৰি আছে
নদীত চাবিছ মিনিট
উম।
উম, কিন্তু তোমাৰ নাই বুলি এতিয়া, আমি এতিয়া আগতে এতিয়া বাবুহঁতৰ লগত যে মই যে দৌৰিছিলো। তেতিয়া বাপৰতলৰ কেতিয়াবা ঊনৈশ মিনিট, কেতিয়াবা বিশ মিনিট তেনেকা কেতিয়াবা চাৰে ওঠৰ মিনিট এনেকুৱা আৰু কিন্তু তাত গৈ পেলাই কিমান লাগিলে বাইশ মিনিট দহ ছেকেণ্ড। এই তেনেকুৱা হয় মানে তুমি নোৱাৰা তাত মানে তিনিশটা ল'ৰা একেলগে দৌৰাই দিয়ে যে। কাপ তেনেকে ল'ব নোৱাৰা। তেনেকুৱা হয় নেকি?
ইটোক কাটোম বুলি ভাবো নে সিটোৱে কাটিছো।
অ', অ', সেইটো আৰু তোমাক গটা, গটি কৰে নহয় গম আছ নাই বহুত গটা, গটি কৰে। তেনেকুৱা হৈ যায় আৰু তোমাৰ কি হয় জানা নাই এতিয়া ইয়াত তুমি এতিয়া ধৰি লোৱা ৰা ৰাতিপা দৌৰিব গ'লা হয় ন তুমি ৰাতি পুৱা দৌৰিব গলা, ৰাতি ভাতটো খাই দিলা ধুনীয়াকে ৰাতি ৰাতিটো গোটেই ধুনীয়াকে ৰেষ্ট ললা, ৰাতিপুৱা উঠ থিলা অলপ এক্সাৰচাইজ কৰিলে দৌৰিবলৈ গুচি গ'লা।
উম'
বাৰ সন্ধিয়া লগা সময়ত তুমি কি কৰিলে অলপ কাৰণ সন্ধিয়া লগা তুমি একো কাম কৰি পৰা ন।
উম',
এক্সট্ৰাক কে ধুনীয়াকে টাইমটো ওলাই যায় এতিয়া তাত কি হ'ব যিটো তুমি শুবলৈ নোপোৱা দেই লাইন পাতি থাকিব লাগিব, ৰাস্তা কিনাৰত। তাৰ পাছত ফিল্ডৰ ভিতৰলৈ ভৰাই নি পেলাই বহাই থৈ দিবগে। বহাই থোৱা এক ঘন্টামানৰ পাছত তোমাক ডকুমেণ্ট চকুমেন্ট চাই পেলাই দৌৰিবলৈ নিব।
উম',
দহ পোন্ধৰ মিনিট তাত থিয় কৰাই ৰাখিব।
উম',
তাৰ পাছতহে তোমাক দৌৰিবলৈ দিব, তেতিয়াহলে আনা এনাৰ্জি দেখোন আধা- আধি দেখোন তাতে গুচি যায়।
ৰ'দতহে বহুৱাই থয় চাগে।
ক'ত বহাই থব? আৰু তোমাক দৌৰিবলৈ ৰ'দতহে দিব।
মেডিকেল টেষ্ট কৰোতে নে বোলে ৰ'দত বহুৱাই
চকুতে আৰু ৰ'দত বহাই থৈ দিয়ে। মানে কেনেকে ধৰিলে এতিয়া আমাক ফিল্ডখন ফিল্ডখনত ফিল্ডখনক গোটেই সোপাকে বহাই থৈ দিলে নহয় ৰ'দত এতিয়া ধৰি লোৱাক বজাৰঘৰ কেইটা, বজাৰঘৰকেইটা ছাৰ
উম।
হয় তালৈ গৈ পেলাই পৰীক্ষা কৰি থাকিব সেই টেষ্ট দি থাকিবগৈ লাগিব গৈ।
অ', আচ্ছা, মই মানে আজিলৈকে ফিজিকেল দি পোৱাই নাই এনে ক'তো। ফাৰ্ষ্ট পৰীক্ষা দিছোহে এইবাৰ ফাৰ্ষ্ট মানে জীৱনত ফাৰ্ষ্ট আৰু।
গম পাইছো, মই ভাবিছো তাকে তিয়ে তোলে আকৌ হেৰি দৌৰিব লাগিব মানে।
অ'।
মানে লাগিব ন' ৰানিংটো লাগিব ৰানিং নহ'লে নহ'ব। হয়নে? তুমি ভাত খালা নে?
ভাত নাই খোৱা এ খামহে এম খানা এটা হেৰি কৰি আছিলে তাকে যা যোগাৰ কৰি আছে সিহঁতে।
অ', কিহে? মাংস।
মাংস।
ঘৰৰ ওচৰতেই খানা নে।
ঘৰতে আমাৰ ঘৰতেই।
অ' তোমালোকৰ ঘৰতে খানা।
বেছি মানুহ নহয় আৰু মানে, তিনিটা, চাৰি, পাঁচটা মানুহ।
গম পাইছোঁ-গম পাইছোঁ অ'।
বাৰ
উম- উম বুজিছো।
উম্।
খাই থাকিব লাগে এতিয়াই খানা খালে খোৱা হয়, পাছত তোমাৰ সেইটো চখটো নাইকিয়া হৈ যায়গে। চখটো নাইকিয়া মানে কি আৰু হেৰি হ'বগে লগৰ খিনিও নথকা হয় ন।
উম, টাৰ্মচ হেৰাই যায় কিছুমানে চাকৰি পাব, কিছুমানে ক'বা বিজনেচ
বিচন চাব। অ' সেয়া পাইছিলো সেইদিনা। ঠিকে আছে, এনেকে বিজনেছ কৰি মেলিওতো বহুত স্বাৱলম্বী হৈ আছে ন।
আমি প্ৰথমতে ভকত দা- ভকত দা মই হে ৰাজীৱেহে মাথা মাৰিছিলো তাত।
তাৰপিছত।
সি তাতে দোকানখন নিদিওঁ বুলি ক'লে পিছত জান দাক ঘপককে দি দিলে আমি গমেই নাপালোঁ। নহ'লে আমি নিজে চলাই থাকিব পাৰিলো হেতেন আমি চাৰিটাই, তিনটাই।
অ' কি কথা আছে সিমানটোত প্ৰথমতে এনেকে বিছ হাজাৰ টকাত দিব লগা হয় সেইটো বেলেগ কথা কিন্তু পিছত সেটো ওলাই গ'লহতেন পা
এ অ' বেছি দিন নালাগে এক দুই মাহতে ওলাই গ'লহেতেন।
দুই মাহত ওলাই যাব তোমালোকে যদি চেলিং টো ভাল কৰা মানে ধৰি লোৱা বেলেগতকে যদি দছ টকা এটা কম হয়। হয় নাই।
সেইটোতো মানুহ আজিকালি অকমান কমটোহে চাই কাৰণ প্ৰত্যেকটোৰ হেৰিয়তে অলপ কমটোয়ে চাই মানে। চবেই আজিকালি পইচাই ঘটে ন, পইচাৰ মহ বুজি পাই আমি যদি তাত যদি দছ বিছ টকা লাভ কৰা সেইবিলাক যদি দি দিব পাৰো এশ চল্লিশ টকাত বেছি দুশ চল্লিছ টকাত বেছি আমি যদি কমচে কম দুশ দছ দুশ বিছতো যদি বেচো
অ', কি লোকচান আছে সেইটোৱে।
উম।
এনেকুৱাই, বিজনেচটো তেনেকেই চলিব ন ইয়াত। মাজে এ ফুৰিবলে যাবলে ভাল হৈছিলে অ' তোমাৰ গৰমটোলে চাই।
ফুৰিবলৈ যাবলৈ মানে আমাৰ দুৰবাং চাইডত এই এটা আছিলে নহয় ঝৰ্ণা।
ৱাটাৰফল।
অ' দ দূৰ দুৰপাঙতে আছিলে।
উম দেখ
এই পংকজ পংকজহঁতে অ' ফটো চটো পাই আছো মোক মাতিছে এ ইহঁতে লগ ধৰিলে তিনিটা মান বজাত যাবলৈ আকৌ লগ ধৰিছে এতিয়া তিনিটা মান বজাত কোন যাব আৰু বতৰৰ-বতৰৰ গতি ধৰিব নোৱাৰি ন হয়।
নোৱাৰি- নোৱাৰি এই দেখিবা আগবেলা ৰ'দ পাছবেলা বৰষুণ। আৰু তাত আৰু তোমাৰ এটা ৱাটাৰফলত সোমাই থকা পিছত যদি বাই চান্স পাহাৰত বৰষুণ দিয়ে সেইফালে বিপদ হ'ব ন।
উম।
তেনেকুৱা, এদিন যাম ওলাবা নহ'লে।
তাকে যাব পাৰি।
পাৰি তাকে কি হ'ব মই এইয়া আজি ল কাইলে লখিমপুৰে যামগে নহয় আকৌ।
উম।
থাকা চবতো গুচি গ'ল আৰু উপায় নাই কি কৰিবা কেতিয়াবা যদি বন্ধ পাও তেতিয়া আহিব লাগিব আহি পিনি যাব লাগিব।
উম,
হয় নাই নিজে ঘটিলে তেতিয়া।
তুমি লখিমপুৰ যোৱা কথা আছিলা ন কি হ'ল গে।
লখিম মই মানে হেৰি হ'ল মোৰ কাপোৰ কেইখিনি নুশুকালে। তাৰ পিছত তিতা কাপোৰ খিনি নিব নোৱাৰি ন কাইলৈ তাকে সোনকালে গুচি যাব লাগিব।
অহ, ডাইৰেক্ট মানে এক তাৰিখৰ পৰা আৰম্ভ কৰি
আৰম্ভ কৰি দিম মই তেতিয়া মানে ভাল হয়।
এ মোকো লাগিছিলে তেনেকুৱা কিবা এটা মানে
মই মাজতে মানে শুনা। মাজতে ও বিচাৰিছিলে নহয় তাৰপিছত মই আকৌ তোমাৰ কথা গম নাপাওঁ মানে সেইটো খেয়ালো নহ'লে।
মাজতে মানে মানে এতিয়া বন্ধ - বন্ধ আছে ন সেইকাৰণে সে তোমালোকৰ একমাহ দুই মাহ ঘৰত এনেই বহি থকাত কে
অহ - অহ সেইটো
হ'লে তে - তে তাত তো বন্ধ চন্ধ থাকে নে নাথাকে সপ্তাহত বা হেৰিহত।
এহ বন্ধ মানে কি তোমাৰ ৰাতিপুৱা এঘাৰটাত খুলিব লাগে।
উম,
তাৰপিছতে তোমাৰ কেতিয়াবা হেৰিও হয় নহয় তুমি ছুটি লও বুলি ক'লেও পাৰি মানে তোমাৰ বেলেগ এটা তাত দি দি কিনি।
অহ',
সেইটোৱে তেনেকা।
অহ',
পাৰি ল'ব আমাৰ দাদা আহি থাকেচোন। আৰু লখিমপুৰ এইকোন পৰা এইকোন হে ৰাতি আহো বুলি কলেওঁ দেখোন দোকান বন্ধ কৰিলে ৰাতি গুচি আহিলা। আকৌ গুচি গ'লা। লগৰ এটা সৈতে কি কথা আছে এইকোনৰ পৰা সেইকোন হে।
তাকে, তাকেইতো।
উম, এইটোৱে। তাকে ৰানিং চানিংত একে মোক কিবা মানে হেৰিটো মেনেজটো কৰিবগে লাগিব তাতে
উম,
প্ৰথম দুদিনমান চাই লও।
তাত - তাত ফিল্ড খন আছে ন তাতে দৌৰি
ন ফিল্ড খন অলপ দূৰ হয় মানে। মই এতিয়া যোনখন জেগাত থাকিম ন। মই থকা নৰ পৰা মানে ফিল্ডখনলে অকমান দূৰ হয় নে যদি বাইক থাকিলে তেতিয়া বেলেগ কথা। এনেই মানে হেৰি ঘৰত যাবলৈ অলপ প্ৰব্লেম হ'ব মানে অলপ দূৰ হ'ব। অ',
নে বৰপথামান
উ সেই নহয় বৰপথাৰ মান নহয় তোমাৰ কিমান হব খুব বেছি এ ধৰা আমাৰ ঘৰৰ পৰা চাৰিআলিতকে অকমান বেছি হ'ব। উম, বুইছানে নাই?
উম।
আমাৰ ঘৰৰ পৰা ধৰি লোৱা তোমালোকৰ ঘৰ। সিমান কনে, তাতকে বেছি দূৰ নহয় সিমানটো।
খোজকাঢ়িবা আবেলি। আবেলি খোজকাঢ়ি যা বুলি গ'লে হ'ব
অ', পাৰি কিন্তু হ'লেও অকলে অকলে বেয়া ন।
উম, উম, সেইটো হয়। অ', তোমালোকৰ ঘৰত দো দোকানক
হম, হম? কি কৈছা?
তোমালোকৰ বোলে দোকান আকৌ নটা-দহ
অ', সেইটো হয়। সেইটো সময় ওলাই আ এনে তোমাৰ এতিয়া দাহটালৈকে খুলিব লাগে। দহটালৈকে, দছটালৈকে খোলা পাছত এনেও টাউন চকত সোনকালে মানুহ নোহোৱা বাৰু।
নোহোৱা অ'।
এতিয়া, এতিয়া তমাৰ দাদাহঁত দচটা বজাত বজাৰ কৰিবলৈ জাইহে।
উম।
সামৰি পিনি
এ মানে এনেকুৱা ৰাতিপুৱা ৰাতি মানে অকমন দেৰি লৈকে শুব পাব লগে ম হেৰি
এই ইনেও পায় দেখোন। এঘাৰটা বজত যদি দোকান খোলাৰ পাওঁ দহটাালৈকে শুব পাৰিব দেখোন
উম।
তাতকে কি শুবা, তাতকে কি শুবা আৰু। বাকী ঘৰত ভালনে? ঘৰত মাৰ, দেতা ভাল?
উম তোমাল ভাল নাই?
এ ভণ্টিয় কি বহি আছে এতিয়া? উম, ভাল ভাল।
তাই এইবাৰ হায়ৰ ছেকেণ্ডৰি দিব।
পহি আছে। হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব।
উম।
অহ '। পঢ়িব কোৱা ভালকে।
তাকে পঢ়িব কৈছো পঢ়িছে আৰু। কিনো পঢ়িছে এতিয়া কি আৰু সিহঁতৰ পঢ়া আৰু
তাকেহে। টিউচন দিছে নে নাই এতিয়া?
টিউশচন নাই দিয়া। টিউচন দিবলৈ কি হয় আৰু কি হয় কি চাবজেক্টত দিবা। আৰ্টছহে পঢ়িছে কি টিউচন দিবা।
অ হয় বাৰু সেইটো। নহয় গ্ৰামাৰ খিনি গ্ৰামাৰ মানে ইংলিছৰ
এই ইংলিছত, ইংলিছত ভাল, মেথছত বেয়া আছিলে।
অ' তেতিয়াহ'লে কথাই নাই চোন, মেইন, মেইন বস্তু তেই হৈছে ইংলিছ, অ'। তেতিয়াহ'লে কথাই নাই।
তাকে বাকীবোৰ, হে পঢ়িছে আৰু ভাল। ফোনটোহে চাই থাকিব লয় আজিকালি, উম। ফোনহে বোলো চাই থাকিব লয়, আজিকালি বেছি।
সেইটো আছেই আৰু।
উম।
সেইটো চবৰেই।
উম,
ইনষ্টাগ্ৰাম হোৱাটছএপ চলিবই লাগিব নচলিলে নহ'বই।
উম,